হেল্ল' কি কৰি আছা?
এনে আছো তুমি
মইয়ো এনে বিজনাখনত পৰি মোবাইলটো চাই আছো অলপ
অ।
বাকী খোৱা লোৱা হ'ল।
খোৱা লোৱা নাই তোমাৰ।
ময়ও খোৱা নাই ৰবা বনোৱাই নাই এতিয়ালৈকে।
অ মোবাইলে চাই আছে চাগে।
উম হয় এনেই মোবাইল টো এ চাই আছোঁ কি কৰিম আৰু।
অ মোবাইল বহুত জৰুৰি হৈ গছে আজিকালি
অ সেই এ সেই তোমাৰ মোবাইলত মানে চাই কিনে মানে এটা কথা এতিয়া গম পালো মানে ইনষ্টা স্ক্ৰল কৰোতে হওক বা ইউটিউবতে হওক তোমাৰ মানে আজিকালি এ আই টো বহুত বেছি মানে জনপ্ৰিয় হৈ পৰিছে ন সকলোৰে মাজত মাজত
অ এ আইটো আজিকালি তোমাৰ বহুত মানে জৰুৰী হৈ পৰিছে।
উম সেইটো এয়াৰ ডেয়াৰ। তোমাৰ দেখোন আজিকালি চব কৰিব পাৰি কিবা ফটো বনোৱা, বা কিবা ভিডিঅ' বনোৱা, একেবাৰে মানে যেন সঁচা সচা লাগে। কিছুমানতো ধৰিবই নোৱাৰি।
উম এয়া তোমাৰ আজিকালি মানে এয়াই দিন বাঢ়ি গৈছে ন ইয়াৰ? ৰাতি গছে বিজনে জ গৈছে
কি দিন আহিল ন? আগতে কেনেকুৱা আছি, আৰু এতিয়া কেনেকুৱা হল, এতিয়া তুমি মানুহ এজনক লগ নোপোৱাকৈয়ে বা কি একো ন কৰাকৈ তুমি এখন ফটো বনাই দিব পাৰা একেবাৰে যেন সঁচা সঁচা লগা বা ভিডিঅ বোৰ, কিমান ধুনীয়া এটা মানে। ভাল লগা।
অ আজিকালি তোমাৰ এয়াই জৰিয়তে মানুহে পঢ়িবলৈ ভাল হৈছে মান এ শিকাই আজিকালি এই বুজায়ও ভালকৈ দিয়ে।
সেইটো বহুত আগবাঢ়ি গৈছে মানে আজিকালি। তোমাৰ ব্যৱস্থা বোৰ আৰু পিছলৈতটো আৰু আছে। সে কি বা হয় তেতিয়াহ'লে আমাৰ দিনত
সেইটয়েতো বৰ্তমান তোমাৰ এইটো চব ষ্টুডেন্ট বিলাকো তোমাৰ এয়াৰ জৰিয়তে তো ধৰা এতি সৰু বিলাকৰো কথা নকওঁ তেতিয়া তেনলৈকে, তাৰে ওপৰ বিলাকে ক'ব গ'লে তোমাৰ এ আইৰ জৰিয়তে পঢ়া শুনা কৰে।
অ আমাৰতো তেনেকে সুবিধা হৈছে। বৰ্তমান এতিয়া স্কুল কলেজত নোটছ বোৰ নিদিলে আমি এনেকে, ফোনৰ পৰাই এয়াৰ পৰা চাই চাই আমি সকলোবোৰ নোটছ পাব পাৰো।
সেইটোয়ে তোমাৰ এয়াই তোমাৰ মানে কি কৰিছে যোনটো বস্তু তোমাৰ মানে লাগে সেইটো একে বস্তুটো ওলাই দিয়ে। সেই বস্তুত উপকাৰিতা অপকাৰিতা চববোৰ দেখাই দিয়ে। ম কেনেকে কৰিব লাগিব এই বস্ত উৎসৱ দেখাই দিয়ে।
আৰু তোমাৰ বেছি কষ্ট- ও কৰিব নালাগে, তুমি কেৱল অ মানে এটা লাইন মাৰি দিয়ে, যি লাগে তোমাক তাতে লিখি দিয়ে, সেইটো মানে আহি যায় আৰু পুৰা ভালদৰে। বেছি মানে কষ্টৰ নহয় আৰু আজিকালি সকলোবোৰ মানে তোমাৰ ঘৰতে বহি সুবিধা হৈছে আৰু।
এই আই বুলি কৈ তুমাৰ বিভিন্ন দেশত বিভিন্ন ধৰণৰ এই আইটো তোমাৰ বাঢ়ি গৈ আছে। এই আইটো বহুত দেশে বহুত আগলৈকে আগবঢ়াই নিছে। আমাৰ দেশত কিয় আগবাঢ়ি আছে কিন্তু বহুতে এতিয়া বহুলৈকে বঢ়াই লৈ গৈছে। তোমাৰ ক'ব গ'লে জাপান, চাইনা আদিবোৰ দেশ
উম আমাৰ অসমত এতিয়া বৰ্তমান দেৰিকৈয়ে আহিল কিন্তু তোমাৰ জাপন চাইনো কেতিয়াবাৰ পৰাই আছে আৰু লাহে লাহে বাৰু আমাৰ অসমতো বা গুৱাহাটীত এইটো বৃদ্ধি পাই আছে আৰু পিছলৈতো কি বা হয় নাজ নোৱাৰো মানে পিছ লৈ বহুতে সুবিধা হ'ব বাৰু প্ৰযুক্তিবিদ্যয়াৰ ক্ষেত্ৰত
অঁ এ আই তো বহুত জৰুৰী হৈ পৰিছে বৰ্তমান তোমাৰ এ আই তো ক'ব গ'লে তোমাৰ বহুত খিনি কাম সহজ কৰি দিয়ে মানুহৰ আৰু তোমাৰ এইখিনি আজিকালিতটো বহুত দেশতো এ আই বিলাকে আজিকালি কাম কৰা, আৰম্ভ হৈছে মানে ক'ব গ'লে উম। মেডিকেল কামত হওঁক বাট তোমাৰ আজিকালি সতে কামত এইবিলাক এই আই বোৰে কাম কৰা আৰম্ভ দি দিছে
যোগেদিয়ে চলে আৰু তোমাৰ এই এ আই বোৰৰ বহুতো সুবিধাও আছে সুবিধাৰ লগত বাৰু কিছুমান মানে অঁ উপকাৰিতাৰ লগতে তোমাৰ অপকাৰিতা গুণো আছে বাৰু সকলো বস্তুৰ যিহেতু থাকে থাকে
চবতে ভাল বেয়া এটা গুণ থাকিবই তেতিয়াতো তুমি যদি ভালবোৰ লগৰে বেয়াবোৰ সি ল'ব পাৰিব লাগিব
সেইটোয়ে এয়াৰ যোগেদি এতিয়া মানুহে মানে সকলোৱে কৰিব পাৰে তোমাৰ মানে যি ইচ্ছা তাকে এখন ফটো বনাব পাৰে বা ভিডিঅ' বনাব পাৰে যাৰ যোগেদি তোমাৰ সুবিধাও হৈছে কিন্তু তাৰ লগতে তোমাৰ এটা বেয়া দিশো আছে যে মানে কিছুমান মানুহে সেইবোৰ অপব্যৱহাৰ কৰি কিছুমানৰ কিছুমান মানে বেয়া ফটো বনাই বা কিবা এনেকুৱা কৰি কিনে মানে আজিকালি বহুত হেই কৰে আৰু ন
এইটো মানে কি মানুহৰ এইটো মানসিকিকতাৰ ওপৰত কথা এ আই তুমি ভালদৰে ইউজ কৰিলে ভাল বেয়াকৈ ইউজ কৰিলে বেয়া তম ক'ব গ'লে এয়াই আজিলে তোমাৰ মানুহ বহুত মানুহে তোমাৰ চাকৰিৰত ত খাইছে ন এতিয়া চাম আগতে তোমাৰ এটা ঘৰৰ যদি সপূৰ্ন ডিজাইন টো বনাব লাগে তেতিয়া এজন অভিযন্তা বা ইঞ্জিনিয়াৰৰ ওচৰত যাব লগা আছে আজি কালিতো তোমাৰ টো নাই ন আজিকালি তোমাৰ এ আই ক কৈ দিয়া মাটি খিনি মোৰ ইমান আছে এটা ঘৰৰ দিঘে দেখাই দিয়া তো ধুনীয়াকে দেখাই দিব তোমাক কেনেকুৱা ঘৰৰ আৰ্হি তাৰ নহয় ন বহুত তাও চন্দীপতৰ কোনটো ভাল লাগে তুমি নিজৰ মতে কৰিব পাৰা আৰু তাতে কিমান কি বস্তু লাগিব সেই সেইটোও কৈ দিব সিহঁতে
উম সেইটো তোমাৰ মানে সকলো ফালে তোমাৰ এ আইৰ আৰু তোমাৰ যি লাগে মানুহৰ দৈনন্দিন জীৱনশৈলীত এ আইৰ দ্বাৰাই বৰ্তমান কিছুমান মানুহে চলি আছে আৰু
অ আৰু তোমাৰ এ আই ক'ব গ'লে তোমাৰ আজিকালি বিভিন্ন মানুহৰ ক'ব গলে ৰ'বত আহিছে এ আই ৰবত বোৰ সেইবোৰে বহুতো মানুহৰ কাম কাই দিছে আজিকালিতো বিশ্বই দেশত গাড়ীও এ আইৰ দ্বাৰা চলোৱা হৈছে কিছুমান টেক্সি এ আইৰ দ্বাৰা চলাই
উম অ বাহিৰত তোমাৰ এ আইৰ দ্বাৰা মানে গাড়ীবোৰ চলাই তেনেকুৱা কৰে বিল পেমেণ্ট চব মানে তোমাৰ অল এভ্ৰিথিং মানে এ আইয়ে আৰু তুমি কিছুমান এতিয়া আমাৰ ভাৰতবৰ্ষত নকওঁ আৰু বাহিৰৰ দেশ বোৰত তোমাৰ ৰা ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে এজন মানুহে মানে সকলো কাম এ আইৰ দ্বাৰাই আৰু এ আই টো নোহোৱাকে তোমাৰ কোনো কাম মানে সম্পূৰ্ণ নহয়।
আজিকালি বৰ্তমান সময়ত তোমাৰ এ আই কব গ'লে এখন ঘৰো চলাব পাৰে তোমাৰ উদাহৰণ দিব গ'লে এলেক্সা এটা জানা এ আই ন তুমি ঘৰত যি কোৱা সেইটোয়ে কৰি দিয়ে লাই তোমাৰ ডিম্পু ট্ৰেভেল কৰা তোমাৰ এইটো ঘৰৰ আৰু এইটো লাইট ফেন আদিবাসী বন্ধ কৰাৰ লগতে ঘৰতো কোনবা আহিছে নে কি কৰিছা চববোৰ কৰি দিয়ে
তাকে তোমাৰ এ আইৰ দ্বাৰা কি হৈছে মানে আজিকালি কাম বোৰ দ্ৰুত আৰু সঠিক ভাৱে সম্পন্ন হয় আৰু সময় আৰু খৰচ ৰাহি কৰে, বৃহৎ পৰিমণৰ তথ্য সহজে বিশ্লেষণ কৰিব পাৰে বা মানুহৰ ভুল বোৰ কম কমাই আৰু ইয়াৰ দ্বাৰা আমি যদি কিবা এটা মানে ভুলো হয় সেইটো তেনেহ'লে আমি মানে সোন- সোনকালে গম পাব পাৰোঁ
এ আই মানে তোমাৰ বহুত খিনি কাম সহজ কৰি দিছে মানুহৰ মানে মানুহৰ আজিকালি কষ্ট কম হয় সেয়ে মানুহ বোৰ কিন্তু এলেহুৱা হৈ গৈ আছে
হে অ সেইটোয়ে তোমাৰ মানে ইয়াৰ অসুবিধাতটো কি হ'ল তোমাৰ মানুহবোৰ এলেহুৱা হৈ গৈছে মানে অ বেছি কষ্ট কৰিব ইচ্ছা নকৰে আৰু ঘৰতে বৈ যিহেতু সকলো খিনি কৰিব পাৰে মোবাইল তোৰ দ্বাৰাই মোবাইলটোত তুমি কিবা এটা হ'ল মানে কৈ দিলে তোমাৰ সেইটো আহি গ'ল আৰু তাৰপিছত কিছুমান ক্ষেত্ৰ তোমাৰ চাকৰিৰ সুযোগো হ্ৰাস কৰিব পাৰে এ আই এ যিহেতু চব খিনি পায়েই আৰু অধিক নিৰ্ভৰশীলতাই মানুহ মানুহৰ মানে দক্ষতাবোৰ কমাইছে তাৰপিছত তথ্য গোপনীয়তা আৰু সুৰক্ষাৰ সমস্যাৰ সৃষ্টি হব পাৰে মানে আমাৰ তথ্যবোৰ ইয়াৰ দ্বাৰা অলপমান মানে ফাদিলো হোৱাৰ আৰু ভয় থাকে যোনবোৰ গোপনীয় তথ্য
অ সেটো চবৰে ভাল বেয়া শুণ থাকে তোমাৰ এয়াই আজিকালি তোমাৰ কব গ'লে এই বিভিন্ন কামত মানুহৰ চাকৰি কল যদি এতিয়া তোমাৰ সেইটো ডক্টৰ আজিকালিতো বহুত তোমাৰ এনেকুৱাইে আহিছে বনাই আছে তোমাৰি দ ডক্টৰৰ কাম কৰি দিয়ে তোমাৰ মেডিচিন তোমাৰ কোনটো বেমাৰত কি মেডিচিন লাগে তুমি এতিয়া ডক্টৰক সুধিব নালাগে তুমি বেমাৰটো কিহত কলে হল সেইটো মেডিচিনটো লিখি দিব তোমাক
হয় হয়
এতি ডাক্তৰ সেয়ে কমি গৈছে
হয় পিছলৈকে এ আইৰ দাৰা তুমাৰ আমাৰ ভাৰততো এনেকৈ বিভিন্ন কোম্পানী বা বিভিন্ন মেডিকেল এনেকে মানে এ মেডিকেলত এ আই ব্যয়ৱসায় হব বুলি মই শুনিছো মানে নতুনকে বনাই আছে বোলে অহা মানে ভৱিষ্যতলৈ কি বা হয় তাৰ দ্বাৰা আমাৰ মানুহৰ কিমান পৰিমানমানে আমাৰ লাভ হয় বা ক্ষতি হয় সেইবিলাক আৰু নাজানো আৰু পিছলৈ কি হয়
অ মানুহে মানুহৰ ওপৰত কথা কেনেকৈ ইজ কৰে ভালকৈ ইউজ কৰিলে ভাল
অ হয় সেইটোয়ে তোমাৰ মানুহৰ ওপৰত সকলোবোৰ কথা মানুহে যদি ভালকে ভালকে ভাল কামত ইউজ কৰিব পাৰে তেনেহলে সকলোবোৰ বস্তুয়ে ভাল চব ক্ষেত্ৰত আৰু যদি বেয়াকে বেয়া কামত বৱহাৰ কৰে তেনেহলে তোমাৰ সেইটোৰ পৰা আমাৰ বহুত ধৰণৰ ক্ষতি হব পাৰে
এ আইটো আজিকালি মানে জৰুৰী হৈ পৰিছে ন আজি বহুত সময়ত এ আই লাগেই তোমাৰ ক'ব গ'লে বহুতখিনি কামত তে তোমাৰ এ আই তোমাৰ সবতে থাকে আজিকালি মানে বেংকত বেংকতে ক'ব গ'লে যি অসম এ আই লাগেয়ে
উম
মানে যোনবোৰ একদম নোৱাৰা কাম সেইবোৰ আজিকালি এয়াই কৰি দিয়ে।
ভৱিষ্যয়ত প্ৰজন্ম বোৰেও আমাতকেও বেছি এ আইটোক মানে ভালদৰে পাব আৰু মানে আমিতো বাৰু এতিয়া আধাৰ। পৰা বা, মানে বেছি দিন টো হোৱা নাই বাৰু, এইবোৰ মোবাইল বা এ আই ইউজ কৰা কিন্তু যিটো আমাৰ নেক্স প্ৰজন্ম হ'ব, সিহঁতেতো সৰুৰ পৰা এইবিলাক পাইছে। গতিকে সিহঁতে মানে এইটোৰ ওপৰতে চব মানে ডিপেণ্ডেণ্ট হৈ যাব, আৰু যে এ আইৰ, এ আই চব কম কাম কৰি দিব, এ আইৰ দ্বাৰাই চব হ'ব, নিজে মানে একো নকৰাই হৈ যাব চাগে।
হয়, বৰ্তমান প্ৰজন্ম বহুত খিনি আছে, এ আইৰ লগতে এ ইয়াৰ ওপৰতে সেই হৈ গৈছে।
অ। তোমাৰ চব মানে, ফোন সেটোতে বহি কিনে, মোবাইলত তুমি মাৰি মাৰি দিয়া ঘৰতে বস্তু তটো পাই যাবা। বা, যি মানে, যি বিচাৰা আৰু।
এ আইতো, আজিকালি ক'ব গ'লে তোমাৰ বহুতখিনি কামত সহায় কৰে, তোমাৰ ক'ব গ'লে বহুত অসুবিধাও আছে দিয়াচোন।
বিভিন্ন ধৰণৰ সুবিধাও আছে, অসুবিধাও আছে, সেইটো মানুহৰ নিজৰ ব্যৱহাৰটো ভালকে কৰিলে, চব ভাল হ'ব আৰু, মই সেই বুলি ভাবো আৰু বাকী কি হয় নাজানো বাৰু।
সেইটোয়েটো ক বা হয়, আৰু ফিউচাৰৰ কথা।
উম, তাকেই টো, দিয়া হব, দিয়া নহলে আজিলৈ পিছত আৰু এদিন সময় পালে কথা পাতিম।
অ, ঠিক আছে হ'ব বাৰু দিয়া।